হেল্ল, শুনা পাইছ? উম, ক এজাম কেনেকুৱা হ'ল? অ', এই গৰমৰ বন্ধ দিছে মা মোৰহে ভাল হৈছে।
অ', তেনেকাই হয়, গোটেইবোৰকে চাব লাগে যে উম
আৰু প্ৰজেক্ট বোৰ দিছে ন চবকে, মই সেইকাৰণে কৈছোঁ তেনে হ, মই বুজিয়ে পাৱা নাই।
গায়ে বেয়া লাগছে জানা না
নেটৰ এবাৰ মেথছ খিনি বহুত টান আহিছে
শ কা ফাৰ্ষ পেফাৰ এখন কুৰ্মিনা সহজ কথা কচোন এই হলিত চেলত যে পঢ়ছিলো মই তই ক পৰিছিলো সেইবাৰ।
ই কমতে।
নহয় - নহয় এবাৰ যে স্কুলত পঢ়িছিলো ত খানাপাৰা ন সেইবাৰেই যে সহৰ হৈছিল।
অ, কিন্তু নহয় এইবাৰ মানে মেথছ খিনি কিবা আগতে নহা মেথছ আহিছে।
এই জুনৰ হাতটো বহুত টান আহে।
অ, ম মানে চবৰে মুখ মানে কিবা হৈ গৈছে। মানে পৰীক্ষা দি অহাৰ পিছত। মন চন বেয়া চবৰে। মানে আমাৰ লগৰ কটনৰ খিনি যোনখিনি আছিলে ন চোকা - চোকা সিহতিও মানে পৰা নাই কৰিবলৈ। এটা মুখবোৰ দেখিয়ে গম পাইছো আৰু মই
সেইকাৰণে চাহ দে আৰু উপায়তটো নাই।
মই চাগে এবাৰ যদি নপঢ়ো ডিচেম্বৰত নিদিম। মানে নপঢ়িলে নিদিও আৰু মানে মানে কি এনেই যোৱা নিচিনা হ'ল আৰু। আৰু মানে এইবাৰ মই জেনেৰেলত পৰিলো ন আৰু টান।
উম,
মানে মোৰ পেপাৰ দেখি আৰু আৰু ইমানেই গৰম আছিলে মানে। তাৰ ভিতৰত মোৰ কাল মানে পৰহি পুৰা মূৰৰ বিষ মানে মই আহি ভাতো খাব নোৱাৰিলো ইমান বিষ। মোৰ পুৰা গৰম
ময়ো কিবা হৈ গ'লো তই অকলে গ'লি ন
আহ বাছত গ'লো।
আৰু আহতে
আহোতে লৈ আহিলেগে মোক। হেৰি হিমবৰসাজ যেে ফটাখিলাম বাৰীত পৰিছে এচি আছে বোলে ৰুমটোত। ইমান ধুনীয়া বোলে তাই বোলে বহুত। ধুনীয়াকে দি আহিছে মই তাই কেইদিনাই কৰিছো ফৰ্ম ফিল আাপ কিন্তু মই বা কিয় পৰিলো তাতে
আমি আমাৰ কপালখনে ত, আমি প্ৰত্যেকবাৰে কৰো।
এনেকাই হয় তাই - তাইও কৈছ কেনেকে আচৰি আমি দেখোন একেলগতে কৰিছো কেনেকে আমি বেলেগত কৰিবব পাৰো মই বোলো নাজানো আৰু মোৰ কবালত এখনেই লিখা আছে চাগে কটা। তাই তাতে অকলে পৰিছে আমাৰ লগৰ চিনাকি কোনো নাই পৰা মই আকৌ তাতে আমাৰ সোটেই চিনাকি লগ পাইছো খুচবু মাইনু সিহতি চব তাতে পৰিছে উম, মোৰ আগৰ লাইনটোতে পৰিছে তাই
এ
উৰ্বশিৰ কথা সুধিছিলো দিছে নেকি তাই কলে মই নাজানোহয় উৰ্বচি কথাাহে বুলি কলে।
উম, তাৰ প্ৰত্যেকবাৰ মোৰ বেছ মাটি - মাটি নিয়ে।
অ এইবাৰ চাগে তাই নাই হা দিবলৈ ৰবৈ চিয়ে নহ'লে
ন গ নহ'লে স দিল হয় তাই
অ, আৰু ওলাই আহোতে ইমানেই ভিৰ ৰাস্তাটো ভিৰ মানে মোৰ সেইদিনা মাথা গৰম হৈ গ'ল মই চাৰে এঘাৰটা ৰুমৰ পৰা গৈছো। মই দুটা বজাত গৈ এক্জাম হল পাইছো। ইমান যাম এইখিনিৰ পৰা আদাবাৰীৰ পৰা একেবাৰে তালৈকে এই কিবা ৰাস্তা বাই আছোওৱক
অ, ব্ৰিজ বনাব ন আকৌ এয়াৰপৰ্টলৈকে কাম নাই।
কিবা কৰিছে অ'। সেইয়া, গোটেই মানে এনেকে ৰুলাৰ চলি আছে। তাৰপা কিবা মানুহ লাগি আছে পুৰা ভিৰ। বহ
সিহঁতৰ নাজানে নেকি একজাম আছে বুলি? আহোঁতেওতো হৈছে, বৰষুণ দিছে নে?
অ' দিছে, আহোতে বৰষুণ পাইছোঁ। জালুকবাৰীলৈকে পালো, তাৰ পাছৰ খিনি বাৰু নাই পোৱা।
সেয়াই, আমি তাতে পৰীক্ষা দিব গ'লেই বৰ
বৰষুণ দিয়ে অ'। যাওঁতে দেখোন বৰষুণ দিছে, মই ছাতি লৈ গৈছো। তাৰপিছত, সে এৰিছে বৰষুণ।
হ
ভাত খালি?
নাই মইতো আহিলো যে আহি উঠি গা পা ধোলো আৰু মাথাটো ইমান টিংটিঙাইছে ৰ'দত গৈছে
উম আজি ইমান গৰম হৈছে ৰ'দ দিছে।
অ মানে মোৰ চেন্দেল যোনখিনিত পিন্ধিছো সিখিনি বগা বাকী চব কলাটো কলায়ে পুৰিছে জানো মোক আজি যে এইটো গৰমত যে মোজা পিন্ধিবও নোৱাৰো আৰু।
নহলে জোতা পিন্ধি যাব লাগিব উপায় নাই বহুত মানে বেয়াকে ট্ৰেইনিং হৈছে মোৰ সেইদিনা তেনেকুৱা হ'ল নহয় চেন্দেলৰ ঘাটে ঘাটে বগা হৈ আছে।
উম, মই তাকে ভাবিছে আৰু জোতা পিন্ধিবও সেয়া লাগে ন। গৰমত জেপজেপিয়া হয় দিগদাৰ হয়। আৰু আমি জোতা পিন্ধি থাকিব লাগিব মানুহৰ ঘৰত গৈ গৈ।
কিমান খুলি থাকিবি আৰু গৰমত আৰু গৰমত বেছিকৈ পিন্ধি থাকিলে গোন্ধায়ো যায় ন।
অ আৰু সেয়া সেইটোৱে মানুহৰ ঘৰত জোতা খুলি সোমাব লগা হ'লে গোন্ধালাক
অ আৰু মই নহয় জোতা পিন্ধাৰ পিছত ভৰিকেইটা নুধোলে বহুত অশান্তি পাওঁ কিয় জানো।
আৰু মই কি কবাত যদি বহিছো মই মানে জোতা জোৰ পিন্ধি থাকিব নোৱাৰো।
অ ময়ো নোৱাৰো পিন্ধি থাকিব মোৰ জোতা পিন্ধি ভালেই নাপাওঁ।
ময়ো ভাল নাপাওঁ।
চেণ্ডেলতে ভাল আৰু যতে যতে
অ',
মই সেইদিনা ভাবিছো তই যোৱা হলে ভাল আছিলে মই বোলাই এই অকলে অকলে গৈছো কেনেকুৱা অশান্তি লাগিছে কোনো নাই। তাতে মানে দুটা বাজি গ'ল ন। পুৰা হুলস্থুল হৈছে আৰু জল্দিজল্দি কৰিব লাগে তাৰ পৰা মই মোৰ আগত দুজনী আছে। লাইনত আছো চাৰ্ভাৰটো বেয়া হৈ থাকিলে নহয় ইমান কপাল ফুটা। এনেকুৱা খং উঠিছে নহয় সেইদিনা। মানে একদম বেয়াই বেয়া হৈ গৈছে আৰু চাৰ্ভাৰ নাই নাই এক্সামলে পোন্ধৰ মিনিত থাকোতে নিজৰ চিটত। বহিছো ভালকে ৰেষ্টে লৱ নাপালো তাৰ পৰা। অ এটা কাৰণে ভাল হ'ল বাৰু ৰৈ থকা আমনি লাগিল নহলে অ কিন্তু মানে। পূৰা স্পীডত বাথৰুম গৈছোঁ আৰু লগা লগ পানী খাইছোঁ পানী খাই একদম ৰুমালে মুচি মুচি পৰীক্ষা দিছোঁ। ইমানে গৰম মোৰ ওপৰত ফেনো নাই।
দূৰত দূৰত আছে আৰু মই পৰিছো একদম ৰুমটোৰ লাষ্টলে। লাষ্টৰ পৰা মানে দুইদান মান আগত আৰু অকল। অ সেই আনলাকি সেইদিনা মই আৰু বাছখন। হা হা ইমান সোনকালে চাৰে এঘাৰটা দিয়াত উঠিছো। বাছখন যি শ্ল' মোচন গৈয়ে আছে কতো ৰখা নাই। কিন্তু যি শ্ল' মচনত গৈছে মানে গোটেই বাছে এৰি থৈ গৈছে। তাৰপা এক্সজামৰ মানে প্ৰথম পেপাৰখন দেখিয়ে মোৰ হাৰ্ট এটেক আহি গ'ল মানে। কি দিছে এইবোৰ এনেকুৱা নিচিনা হৈ গল আগতে ই ইজি দিয়া হয় নাই এনেে এ ফাইন দা মিচিং এনেকুৱা কিবাকিবি হেবোৰ দিয়ে যে এনেকুৱা সংখ্যা সংখ্যাৰৰ মাজত হেবোৰ বিচাৰিব দিয়ে এইবাৰ যে চব অকল পাৰ্চেনটেজ ওলোৱা চব পাৰ্চেন্টেজ ওলোৱা ইমান ইমান দিছে সেইটো পাৰ্চেন্টেজ উলিওৱা তাৰপিছত আৰু কিবা মীন দে
পাৰ্চেটেনজৰ লগত মেচ কৰা মানে নাযায় ন
আৰু বহুত টাইম লাগে ন সেইখিনি উলিয়াওতে টাইমে নো নোজোৰে আকৌ কিবা মিন ভেৰিয়েচন কিবাকিবি হেবো আহিছে
পিছে জন সেইকেইটা যে আমাৰ আজিলৈকে অহাই নাই সে মানে মেটচ দি দিয়ে ত যি মন উঠে আৰু
এইবাৰ হেৰি নিটৰ একজামো লিক হ'ল নহয় ইহঁতৰ মাথায় কিবা হৈ গ'ল চাগে
হব পাৰ
কিবা অ' চ্লেটৰ ৰিজাল্টটো নিদিয়া হল কিনো হল ফেইলে কৰিলো নে পাছে কৰিলো নে জানিব মন গৈছে
নোৱাৰো নেকি
কিয়
বেক লাগিছিল ন গ্ৰেজুচন আছে নহয় প'ষ্ট গ্ৰেজুৱেচন নালাগে জানো চ্লেটত কি ক
আমাৰ লগৰখিনিয়ে দেখোন গ্ৰেজুৱেশ্যন হেৰি প্ৰথম দেখোন এডমিশ্যন লওঁতে তেতিাৰ পৰাই শ্লেড দি আছে অ' ইমান এডমিশন লতে তেতিয়াৰ পৰা চ্লেট দি আছেচোন নালাগে হে উম দিব মইয়ো আকৌ দিম এনেও পাছ নকৰো এবাৰ দি চাইছো কিন্তু্ চেলটৰ পেপাৰ ইজি আহে দেই বহুত অ মানে পঢ়িলে পাৰি আৰু বহুত ইজি আহে আহে
উম
মেটচ খিনি মানে চিম্পুল অ' নেটতকে মানে ইজি আহে নেটৰ কাৰণে ভালকে পঢ়িলে শ্লেটটো পাছ কৰিব পাৰি মানে তেনেকুৱা ইমান ইমান ডাঙৰ ডাঙৰ মানুহ আহি
অ' অ' মানে জে আৰ এফ মাৰ্কচ বেছিকে লাগে
উম
আমাৰ যে মেম এগৰাকী যোৱা বছৰলৈকে দিছিলে সিদিনা মই ইউনিভাৰ্চিটিৰ মাৰ্কিট এখন আনিব যাওঁতে মোৰ যেতিয়া ডিপ্ৰেচন খন আনিব গৈছিলো যাওতে লগ পাইছো তাৰছত আৰু তাকৰব যেতিয়া নেট দিছিলো মেমো পৰিছিল হা আমাৰ ইত কমতে ত মেমক দেখা পালো মেমে নেট কেনেকুৱা হল ম বোলো মেম ম এবাৰ দিয়া নাই ডিচেম্বৰত মানে ম দিয়া নাই তাৰে আগতে যে দিয়া আৰু ম মই দিছিলো মোৰ ক্লিয়াৰ হ'ল দিয়া মই জে আৰ এফ পালো নহয় ম ঠিকে আছে দিয়ক কৈছে মেমে মানে প্ৰথম পি এইচ ডি গৈছিল তাৰছ নেট তিনবাৰ পালে জে আৰ এফ পোৱা কাৰণে ডি এছ চিল কেইবাৰ মানৰ পিছতে জীয়েৰেখ পালে আকৌ কলেজৰ প্ৰেচাৰটো আমাৰ প্ৰাগজ্যোতিষত এম এ ক্লাছ কৰাই
তুদুমণি মেমেও জেয়াইপ পোৱা নেকি
অ জেৰেখ পোট
উম হয় চাগে অ মেম কিন্তু টেলেন্টেড হয় মানে মানে মেমক কথা কলেই গম পাই যায় মানুহজনী গহীন ন বহুত কথা জানা আমাক যেতিয়া ক্লাছ কৰোতেও এনেকুৱা